হয় অ কি কৰি আছিলে
হেল্ল'
শুনিছে নে
অ হয় শুনিছো শুনিছো
কি কৰি আছিলে
মই আপোনাৰ এই পানী আনিব যাব ওলাইছিলো মানে
অ হয় হয় বাকী খোৱা বোৱা হ'ল
অ খোৱা বোৱা নাই হোৱা ৰ'ব এই বাকে পানী আ আনিবও যাব ওলাইছিলো মানে দোকানত মানে পানী নাই মানে আপোনাৰ
হয় হয় হয় ঠিকে ঠিকে ঠিকে অ তাকে আজিকালি আপোনাৰ বৰ বস্তু এটা দেখিলোঁ নহয়
বস্তু বা
আজি বহুত মানে এটা চৰাই দেখিলোঁ দেই মানে চৰাইটো বহুত ধুনীয়া লাগিলে
অ।
উম চাগে এইটো পৰিভ্ৰমী চৰাই হ'ব চাগে দেই মানে, আগতে দেখা নাছিল। আছিলো, মানে এৰিয়াটোত। তাকে বোলো, কওঁ বুলি ভাবিলো অ। এই আমাৰ পথাৰতে।
আচ্ছা আহ।
বোলো পথাৰ বোলো কি হৈ আছে নাই হোৱা বোলো মানে ধান হৈ ধান খেতিৰ কাৰণে বা হে, আছে ন, তাকে বোলো চাব গৈছিলো তাকে দেখিলো বা বহুত ধুনীয়া চৰে ওচৰাইটো।
বা হয় নেকি বঢ়িয়াছো।
আপুনি ভাল পায় নে, চৰাই চিৰিক কওঁকচোন হয়, হয়।
মইতো আপোনাৰ ঘৰতো আমাৰ মানে পোহা যায় বাৰু আপোনাৰ যিটো পাৰ চৰাই যিটো আছে ন' সেইটো
গম পালো, গম পালো।
ভালে লাগে আপোনাৰ ৰাতিপুৱা শুই উঠাৰে লগে একম পুৰা মানে আহি কিনে খিৰীকিখনত সদায় মানে গুড মৰ্ণিং দি থৈ যায় মানে ৰা ৰাতিপুৱা শুেচ্ছ এটা দি থৈ যায় মানে চৰাই চিৰিকটি কিনে
হয়, ঠিকে কৈছা, ঠিকে কৈছা। চৰাই চিৰিকতিবোৰ বৰ ভাল লাগে দেই এতিয়া মানে চাবচোন সিহঁতৰ যোনবিলাক মাত বা যোনবিলাক আপোনাৰ উৰি যোৱা যোনটো এটা সিয় হওঁক বা যিয়ে হওঁক মানে চাবচোন এটা এটা মধুৰতম পৰিৱেশ এটা সৃষ্টি কৰি দিয়ে।
হয়, হয়, হয়, হয়।
হয় নাই বাৰু স মাছ চাবচোন চবৰে বেলেগ বেলেগ।
বেলেগ, বেলেগ, বেলেগ, বেলেগ।
আৰু মানে এনেকুৱা লাগে যেন গানহে গাই থাকে যেন।
হয়, হয়, হয়।
প্ৰকৃতিৰ গান বুলি ক'ব লাগিব প্ৰকৃতিৰ নেচাৰেল গান।
হয়, হয়, হয় আমি যেনেকে কথা কওঁ সিহঁতৰ কাৰণে সেইটো মানে আমি যেনেকৈ গান গাওঁ আমি কথা কওঁ সিহঁতৰ কাৰণে সেইবোৰৰ সিহঁতৰ কথাবখিনি আমাৰ কাৰণে গান হয় বা সহঁতৰ কথা পাতি সেইটো কথাই পাতে চাগে সিহঁতে
নিশ্চয়, নিশ্চয়, ভাল লাগে, ভাল লাগে,
তাকে, তাকে আপোনাৰ
হয় এইটো আৰু তাকেইেতো তাকেইেতো উম, মানে ঠিকে কৈছে পৌ উম।
আপোনাৰ আচৰিত সৃষ্টি কিন্তু দেই ভগৱানৰ যেন আপোনাৰ চৰাই-চিৰি
হয় ক'ব লাগিব, ক'ব লাগিব।
সকলো জীৱ-জন্তুৱে আচৰিত হয় বাট তাৰ ভিতৰত মানে আপোনাৰ যিখিনি চৰাই-চিৰিকটি সেইখিনি মানে এ সঁচাকৈ আচৰিত কাৰণ মানে অ', সকলোকেতো ভগৱানে উৰিব পৰাকৈ বনাই দিয়া নাই ন' কিন্তু সেই চৰাই খেতি খতিখিনিক মানে তেওঁলোকক বনাই দিছে ভ
বনাই দিছে সেইটোৱে মানে এইটো বহুত মানে বাকী জীৱবোৰ চাবচোন ঠিকেই কৈছে উৰিব পাৰে ন আৰু বাকী যিবোৰ চাবচোন মাটিত থাকোতে বা খোজকাঢ়ি থাকোঁতে মেলোতে গোটেই জীৱন গুচি যায়।
হয়, হয়, হয়।
এনেকুৱা এটা জি এছ মাটিতো পাৰে আৰু উৰিবও পাৰে। আৰু কিমান ভাল লাগে চাগে সিহঁতৰ।
অ', গোটেই দেশ এখন গোটেই এখন মানে য'ত নেকি আমাৰ এখন ৰাজ্যৰ ঘৰতে কিমান সময় লাগে সিহঁতে তেনেকে আহ, নিজৰ দেউকাৰ সহতে উৰি উৰি গুচি যায় এ এখন দেশলৈ এখন বেলেগ এখন ৰাজ্য লয় বিভিন্ন বিভিন্ন ঠাই ললৈ ক'তো যে ইমান জেগা ঘূৰে ক'ব গ'লে ন' সিহঁতে।
হয়, হয়, হয়।
ক'ব লাগিব, ক'ব লাগিব। এ চৰাই-চিৰিকটি আৰু আৰু এটা ভাল লাগে দে মোৰ চৰাই চৰিকটি যেনেকে এতিয়া চিজন ৱাইজ এতিয়া এইটো ছিজনত এইখিনি চৰাই আহি হ' বা সেইটো ছিজন বেলেকৈ আহিব মই পৰিভমী মানে চৰাখিনিৰ কথা কছোঁ মই চোন প্ৰতিটো ছিজনতে সিহঁতৰ নিজৰ টাইম অনুযায়ী আহি যায় আকৌ যায় তালে ন ক'বলৈ চাওঁ কিমান এটা লাইফ ন এটা একদম এবাৰ ইয়াত থাকিলে আকৌ এইখন তাত জেগাালৈ গ'ল নহয় জানো আৰু নিজে সিতি ঘৰ বনাবও পাৰে থাকে ফেমিলি থাকে সহঁতৰ পৰিয়াল বৰ্গৰ প্ৰতি কিমান ধুনীয়া ন এটা মানে এইটো শিকিব দলগীয়া দেই মানে এটা অ এতা কই নহই এটো অ এটা মন চুই যোৱা নহ'লে এটা মনোমোহা এটা মানে অ দৃশ দেখুৱাই সিহঁতে
হয় নিশ্চিত হয় ঠিকে কৈছে আপুনি
উম চৰাই সেইটোৱে চৰাইবোৰ কিমান মানে আৰু এটা চাব দেই মানে যেতিয়া চৰাই যাক সন্ধিয়া টাইমত হওক বা যিকোনো টাইমত যেতিয়া যায় চ যেন পৰিৱেশটো মানে এটা এবাৰ চাবচোন মুকলি আকাখনলে চৰাই এটা নোযোৱালৈকে বহুত খালি খালি লাগে কিন্তু চৰাই যেতিয়া এজাক গুচি যায় এনেকুৱা লাগে যেন গোটেইখন যেন এখন ফুল ফিল কৰি দিছে কিবা এটা হয় নাই বাৰু
গোটেই মন প্ৰাণ সেই চৰাই চৰাই জাকটোৱে যেন মানে আমাৰ গটেই গ মন প্ৰাণ মানে আহ এই মানে বেলেগ এটা জোৱা এটা তুলিয় আনি মানে সেই মানে সেইটো সময়ত মানে এতি ভাল লগা পৰিৱেশে মানে অজন জনাই
তাকেইেতো আৰু এটা চাব দে এই আমি যেতিয়া সৰুতে এইবোৰ ছবি আঁকিছিলোঁ বা এটা যে অ চিনেৰি আঁকিছিলো প্ৰাকৃতিক দৃশ্য তেতিয়া চাবচোন যেতিয়ালৈকে চৰাইতো অঁকা নাযায় তেতিয়ালৈকে ছবিখন পোৰে নহয়
পৰে ন
নহয় নাই বাৰু সেইটো দি দিয়াৰ পিছত চাবচোন কিমান এটা সৌন্দৰ্য তাৰ ছবিখন বাাহি আহে উম তাকে মানে চাব গ'লে চৰাই বহুত এটা ভগৱানৰ এটা বহুত বহুত মানে এয়া এ কি ক'ম আৰু অ বহুত তাৰমানানে পাৰফেক্ট সৃষ্টি বুলি ক'ব লাগিব মানে হম মানে ফুলফিল কৰাইছে আমাৰ পাৰণী জগতখন চৰাই উম আৰু কিছুমানো হয় নহয় মই চৰাই হোৱাহেঁতেন
হয় মই চৰাই অহেতেন এইটো এ এনেকুৱা এটা কবিতা কবিতা নে কিবা এটা গান এটা আছিলে
হয় হয় ৰে আছিল শুনিছো মই ডাইলগটো উম ভাল লাগে
ভাল লাগে ভাল লাগে আৰু প্ৰতিটো চৰাই যিটো আপোনাৰ এটা কথা মন কৰিবচোন মানে প্ৰত্যেকটো চৰাই মানে এক মানে বিভিন্ন বিভিন্ন মাত যেনেকৈ পুলি চৰা বেলেগ মাত প্ৰতিটো ছিজনতে সিহঁতৰ মানে প্ৰতিটো ছিজন বুলি নহয় আমাৰ আপোনাৰ বহাগ মাছ তেতিয়া আহে বহাগ মাহ অহাৰ লগে লগে কুলি চৰাইৰ মাতে বা চ'ত মাহৰ শেষৰখিনিত কুলি চৰাই মাতে বা কে কেতেকী চৰাই হওঁক বা ঘনচিৰিকা প্ৰতিটো চৰাই মানে এটা যি মানে শুৱলা শুৱলা মাত আৰু ক'ব গ'লে হয়নে নহয়?
উম সেটোয়ে এটা চাব গ'লে চাবচোন এটা মানে নেচাৰৰ পৰা এটা আমি বাতৰিয়ে পাওঁ মানে কি এইটো ছিজন চেঞ্জ হৈছে। বা নতুন এটা ছিজন আৰম্ভ হৈছে তেনেকেও চৰাইবোৰো মানে সেইটো চেঞ্জ হয়। মানে নতুন আহিব, সেয়াই মানে ক'ব লাগিব দেই মানে নেচাৰৰ এটা চিজনৰ এটা হেৰি বুলি ক'ব পাৰি
হয় হয় আগজননী হয় আৰু সেই আগজাননীটো সিহঁতেই আমাক দি থৈ গুচি যায়।
হয়।
ত এই বস্তু বিলাক মানে সিহঁতে যেন কেনেকে গম পায় যেন এইটো মাহ
তাকেতো! হয় হয় হয় আৰু এটা চাব কিন্তু ঠিকেই বাৰু দেই মানে কিন্তু এটা কথা দেই, আজিকালি কি হৈছে চৰাইৰ পৰিমাণ বহুত কমি গৈছে। এইটো আপুনি লক্ষ্য কৰিছে নাই বাৰু? মানে বহুত তেজ চৰাই বিলু প্ত হৈ গৈছে। মই মানে এতিয়া যদি চাই ন' যোনটো এই আগতে যে তামোল গছত যোন- টো অ এটা যে ঘৰ বনাই যে এটা চৰাই আছি- লে কিবা টুকুৰা চৰাই নে কিবা এটা আছিলে।
টকৌ চ, টকৌ চৰাই, টকৌ চৰাই, টকৌ চৰাই বুলি কয়।
অ টকৌ চৰাই ন? অঁ!
এইবিলাক, এইবিলাক, এইবিলাক চৰাইযেন এতিয়া লাহে লাহে নোহোৱা হৈ-
প্ৰায় বিলুপ্ত অৱস্থাত আছে।
হয়, বিলুপ্ত মানে আপোনাৰ তেনেকে, তেনেকুৱা পৰিবেশো নাই এতিয়া লাহে লাহে চাবচো- ন, আমাৰ কল-কাৰখানা পৰিবান, পৰিমাণ বাঢ়ি গৈছে উদ্যোগ বিলাক বাঢ়ি গৈছে মানে মানুহৰ ঘৰ দুৱাৰ বাঢ়ি গৈছে, গছ-গছনিৰ পৰিমাণ কমি গৈছে, মেইন কাৰণটো হৈছে গছ-গছনিৰ পৰিমাণ কমি গৈছে। গতিকে, চৰাই-চিৰিকতি বাস ল'বৰ কাৰণেতো গছ-গছৰে এজোপাকৈ ঠাই ল'ব ন? গতিকে, তেনেকুৱা সময়, সময়ছোৱাত যেতিয়া সেনেকুৱা মানে আমাৰ চৰাই -চিৰিকঁটিয়ে মানে বাহ বনাব নোৱাৰিব সেই কৰিব নোৱাৰিব। বা ইমান প্ৰদূষণৰ মাজত থাকিব লগা হ'ব, তেতিয়াটো অবভি অ এইটো এটা নিশ্চ- য়তা হৈ পৰি যে চৰাই-চিৰিকতি-
হয় হয় হয়। ক'ব লাগিব, সেই তাকে মানে এতিয়া কমি আহিছে। চৰাই-চিৰিকতিবোৰ, মানে অ' আচলতে মানে বে, বেয়াও লাগে এইবিলাক ক্ষেত্ৰত মানে কি মানে ইমান এটা ধু- নীয়া এটা অ' নমুনাই ক'ব লাগিব। সেইটো যিহেতু লাহে লাহে নাইকিয়া হৈ গৈছে মানে এইটো প্ৰকৃতিক বহুত এফেক্টটো পৰে কেনেকে মানে কি হ'ল এতিয়া শাক মানে শাক-পাচলি কোৰোতে কিছুমান পোক-পৰুৱা আহে, বা সেইবিলাক খাদ্য- শৃংখলা নিয়ন্ত্ৰণ কৰিবলৈ চৰাইৰ বহুত ভূমিকা আছে, নহয় জানো? কাৰণ অ উ- দ্ভিদবৰটো বহুত সৰু সৰু কীট পতংগই খাই নষ্ট কৰি দিয়ে সেইটো কাৰণে অ' চৰাই-চিৰিকঁটিৰ বহুত প্ৰয়োজন হয় উম আৰু চৰাই-চিৰিকঁ- এটা প্ৰাণী হয়, যিয়ে মানুহক অনিষ্ট নকৰে কেতিয়াও পৰাপক্ষত হা মানে যিমান পাৰে নিজেই উৰিব নিজৰ জেগাত থাকিব বা কীট-পতংগ খাইয়ে জীয়াই থাকে। নহয় জানো? সেইটো, সেইটো তেনেকুৱা ক্ষে- ত্ৰত মানে চৰাই-চিৰিকঁটিবোৰ আমি ৰক্ষণাবেক্ষণ দিয়াটো উচিত হয়।
দিয়ে, উচিত হয়, উচিত হয় গতিকে তেনেকুৱা ক্ষেত্ৰত আমি বহুত ক্ষেত্ৰত পৰিল- ক্ষিত হয় যে চৰাই-চিৰিক টিক আমি হত মানে হত্যা কৰা হয় বা শেষ কৰা হয় বা বান্দত ৰখা হয় সজাৰ ভিতৰত হওক বা এইবিলাক একচলি- কৰাটো আমাৰ কাৰণে অনুচিত আপুনি কি ভাবে মই নাজানোত মোৰ বোধে কাৰণ। সকলোৱে জীয়াই থকাৰ অধিকাৰ আছে, সকলোৱে কৰে অধিকাৰ আছে, কোনেও সজ সজাত বন্দী হৈ থকাৰ কাৰো সেই, মন নাথাক গতিকে সেই চৰাই চৰি ক্ষতিসমূহকো আমি একেল এনে, এনেকুৱা পৰিৱেশ এটা ৰাখিব নালাগে। সিহঁতে নিজে আমাৰ লগত আহি কিনে আমাৰ লগত থাকিব কাৰণ, যেতিয়া কিবা এটা বস্তুত আমি মৰম দিওঁ ন, তেওঁতিয়ালৈোকে আহি কিনে মৰম দিয়া আৰু অ সিহঁত বোৰতো কথা কব নোৱাৰি ন। তি তথাপিতো যেন সিহঁতে মানে, বুজি পায় মানে কাৰণ আমি একো আমি একো পইচা নিদিয়া। ৰাতিপোৱা আমিতো একৌ সিহতক পইচা নিদিওঁ। কিন্তু ৰাতিুৱা আহি কিনে সিহঁতে শিকিখনত নি, যেনে থুকাই যাক তেতিয়া আমি নিজে উইদাউট এলাৰ্ম কওক আমি সাৰ পাই, যাওঁ মানে, সিহঁতে চৰাই চিৰি গ সেই মাতটো তেওঁ গতিকে চৰাই চিৰিকতি জীয়াই থকাটো প্ৰয়োজন।
প্ৰয়োজন প্ৰয়োজন হয় হয় হয় ঠিকে কৈছে উম হয় বাৰু দেই ভাল লাগিল ভাল লিল ভাল লাগিল হয় হয় হয় হ'ব তেতিয়াহ'লে আকৌবাৰ যদি উ নতুন ডিচকাচন থাকিলে
অ একদম একদম নিশ্চিত ভাৱে আপুনি যেতিয়া বিচাৰে তেতিয়া মোক কল কৰি মই উপলব্ধ থাকিমেই
ঠিক আছে হ'ব দিয়ক উম হ'ব